হেল্ল'-
হেল্ল অ অ বিকাছ কি কৰি আছা অ ভাততে খেলা নে নাই
ভাত খালো
অ কি দি
উম মাংস
মাংসই কিহৰ মাংস
উম বইলাৰ মুৰ্গী
বইলাৰ মুৰ্গী ঠিকে আছে ভাল যে কোৱাচোন খবৰ চবৰ ভালে নে মই খোৱা হ'ল আমি আজি কি খালো দালি খালো দালি ভাত আৰু কিবা কিবা ৰুটি বনাইছে আলু আলু দি ৰুটি বনাইছে
অহ ৰুটি খালে আৰু হা হা কি কি কি ক অ মজা লাগিছে হিমলে খাই যায়
হয় হয় মজা লাগিছে মানে চবজি চবজি বনোৱা নাই একো আৰু দালি আছে সেইটোও দি খালো আৰু
চবজি হলে অলপ আৰু
উম উম উ মানে মাৰ অলপ অসুখ আছিল নহ সেইকাৰণে বনা নাই ভণ্টীয়ে বনাইছে হা
অ কি কি হৈছে
খবৰটো ভালে বৰ্তমান ভাল চলি আছে
নাই নাই অসুখটো কি কি হৈছে অসুখ কি কি বেমাৰ হৈছে
এনেই মানে গা অলপ বেয়া লাগিছে এইটো আৰু
আচ্ছা অকে উম ভাত চাত খালা না
ত তুমি এতিয়া কি কৰি আছা
মইতো এতিয়া ৰাস্তা দি ফুৰি আছো আৰু
অ হয় হয় নাই এ এনে এতিয়া কিবা তুমি পুহিছিলা নহয় কিবা কিবি এই হাঁহ পুহিছিলা আৰু কিবা খেতি চেতি কৰিছিলা মানে সেইবিলাক ভালে হ'ল না এইবিলাক
অহ সেইলা মানে হাঁহ চাহ এইলা মুৰ্গী চৰ্গী যে আছিল
হয় হয়
শিলাত মানে লছ হ'ল আৰু
অহ উম মানে টিয় চিয় ৰুইছিলা নাই কিবা কিবি
অ অ কি থ আহিল ৰোৱা নাই মৰাপাত আছে মৰাপাত
অ মৰা পাতো দিছে নেকি
অ অ মৰাপাট লইছে আৰু মৰা মৰাপাটৰ পিছত আৰু ধান লগাম
অ মৰাপাটত, এ লাভ হয় ন কেনেকে লাভ হয় কেনেকে বেচাক কি কৰা এটা।
এতিয়া মানে মৰাপাতটো, এখন ক কাটিব লাগে কাটি সেনা পানীত ডুবাই থব ডুবাই থব লাগে। ডুবাইতো এনা আৰু উঠে নিলাক মানে মৰ। পাত দিলে আলগা কৰি আৰু তাত যোনটা খৰিটা থাকে সটা আলগা কৰিব লাগে।
আহ।
তাৰ পিছত শুকাই থুকাই সেই তাকো বিক্ৰী কৰিব লাগে ওজন কৰি।
অ হয় হয় হয়।
ওজন হিচাপত পইচা দিয়ে।
অ ঠিকে আছে মানে এক কিলোত কিমান দিয়ে।
এক কিলোত নহয়।
অ কিমান কিমান ওজনটো মানে কেনেকুৱা হিচাপ তো।
হিচাপটো হ'ল মনত মন মন মন হিচাপত।
অ মই নাজানো নাই বিশেষ সেই বিষয়ে হিচাপে।
উ এক মুন মানে চল্লিশ। দি। চল্লিশ কেজি কিমান বা আছে। মানে বৰ্তমান ৰেটটো কোৱা নাই মই গম নাপাওঁ সেইকাৰণে।
অ হয় হয় হয়। এ আছে।
হ'ব কিমান দুই হোজাৰ মান হ'ব।
উম উম এনেই তুমি এনে তোমাৰৰ স্কুলৰ পৰা পিকনিকত ক'ত ক'ত লৈ গৈছে ফুৰিবলৈ।
স্কুলৰ পৰা পিকনিক, উম। নিকট। কত লৈ গৈছে উ কৰুৱ ভচা।
কি বছা।
কৰুৱা ভাষা।
কুৰু বাচা ক'ত আছে এইটো।
এইটো ক'ত আছে মানে, এইটো কিবা কয় ৰেল ষ্টেচন যে আছে।
হয় হয় গোৱালপাৰাতে।
পিছফালে, আৰু কিবা কয়, চাহপাত বাগান যে আছে হাৰি মৰা?
হয় নেকি? এতিয়া এতিয়া ক হাইমৰা ক'ত? গোৱলপাৰাতে আছে। অ, সেই। ৰাংচা পাৰা গৈছা নে
অ অ, ৰাংচাপাৰা ৰাংচাপা গৈছোঁ তো, মোৰ লগত বহুত ফটো আছে।
অ, এ মই মোৰ যাব হৈছে। মই। তোমালোকৰ গড় গাওঁটো বহুত জাগা আছে মই দেখাই নাই মই। ভাবো এইবাৰ গ'লে চাওঁ এইবাৰ গ'লে। চাম কিন্তু চোৱাই নহয় সেনেকে যোৱাই নহয় না সেনেকে। কিবা কাম লৈ কিনে যাম অ কিবা কাম লৈ কি যাৱা হয় যাৱা হোৱাৰ পিছত। এ ফটকে আহি যায় নহয়।
ৰাংচাপাৰা চবতকে ভাল এটা বস্তু আছে। এইটো হ'ল বামভ। পাৰ্ক।
বেম্বু পাৰ্ক হয়, হয় দেখিছোঁ তোমাৰ ফটোগিলাক দেখিছিলোঁ হয়। তুমি গৈছিলা কলেজৰ পৰাই গৈ লৈ গৈছিলা ন।
অ কলেজৰ পৰা গৈছিল।
হয় ভাল হয় উত্তৰ বিল গৈছা। উত্তৰ বিলত মই যাম বুলি ভাবিছিলোঁ, তোমাকে কৈছিলোঁ মাৰছত যাম বুলি কিন্ত। যাৱাই নহ'ল মোৰ তাৰপিছত দিয়া। অলপ কি আহি গ'ল না, প্ৰব্লেম আহি গ'ল ন এতিয়া এই ভট আহিল কিবা কিবি আহিল।
উত্তৰ বিলত গৈছিলোঁ বাট অ ক ক ক। কোৱা উঁহ।
হয় সেনেকুৱা হয়। মই ভাবিছোঁ ক'ত যাম নিচান গ্ৰামত। যাম বুলি ভাবিছোঁ লগৰ এটাক কৈছোঁ যাম দে আমি।
অ তুমি মেলাত নগলা যে।
মেলা কোনটো মেলা।
উম্ কামাখ্যা।
এই মানে। যাম বুলি ভাবিছিলোঁ পিছত লগ নলল। যে কোন একজন যাম বুলি কৈছিল, পিছত নোলাল যে অকলে অকলে কেনেকৈ যাম মই। লগ হ'লে মানে ইমান। ভিৰ মানুহ হ'য় চোন হ'য় একজন লগৰ থাকিলে ভাল হয় আৰু।
এইটোত হয় মইতো যাব নোৱাৰো না।
ভাল নালাগিব লগৰ নাথাকিলে।
মইতো যাব নোৱাৰোঁ না।
উম্ হয় হয় ত মই মানে ভাবিছোঁ এইবাৰ নহবই চাগে।
মই কিয় নোৱাৰোঁ জান ন।
ওম।
অ হা।
কিয় কিয়।
আমাৰ চুৱা আছে ন সেইকাৰণে।
অ সেইটো হয় হয় হয় হয় দিয়া নেক্সট্। নেক্সট ইয়াৰ যাম দে কেতিয়াবা।
আগৰ বছৰ।
উ আগৰ বাছত যাম
ঠিক আছে যাব লাগিব একবাৰ মই যোৱা নাই
নিচান গ্ৰামত গৈছা নাইাই তুমি নিচান গ্ৰামত
বিচান গ্ৰামীটো ক'ত
ডামৰা চাই আহ পালাই আছে নিশ গ্ৰাম
অ তাতে মোৰ ফ্ৰেণ্ড এটাই কৈছে মোৰ বন্ধু এটাই যাব কাৰণে মই যোৱা নাছিল এতিয়া মোৰ লগত পইচা নাছিল তাত তেতিয়া
অ এতিয়া যাবা নেকি মানে কি জুলাই মাহৰ তেৰ চৈধ্য তাৰিখ মানত
জুলাই মাহত দেখো পইচা পালে যাম মই টিউশচন কৰাই আছো না
অ টিচনটা পইচা পাবা আৰু আমাৰ যিটো তমাৰ কি দিছো ফাউডেশ্যনৰ ফাউডেশন ফাউডেশনৰ পৰা যিটো কামটো দিয়া হৈছে এইটো যদি কৰা যদি তুমি অলপ সেইখিনি পইচাটো আহি যাব তোমাৰ দুই তিনি হাজাৰ টকা আৰমচে আহি যাব
পইচা নহলেতো যাব নোৱাৰি ন
উম নাই এইটো পাই যাবা টেনচন নাই কিন্তু আমি যাম বুলি ভাবিছো জুলাই মাহৰ তেৰ চৈধ্য তাৰিখে যাম বুলি ভাবিছো নিচা গ্ৰামবোৰ মানে ভাল জোগাতটো গ্ৰীণ গ্ৰীণ পাহাৰ আছে আৰু কিছুমান এনেকে মানে সেউজিয়াই সেউজিয় আগতে পৰিৱেশতটো
সেউজীয়া সেউজীয়াতে সেজীয়া সেউজীয়াতেনেই মই মাখৰিত দিছিলো মখিতটো সেনকাই মই য একদম মজা
মানে এইটো পাহাৰ আছে কিছুমান এ মানে বান আছে কিছুমান বস্তু ফটো শ্বটো উঠাৰ কাৰণে কিছুমান বস্তু বনোৱা আছে সেনেকা
আছে চব আছে
অ তাতে চন্দনা চন্দনা আছে কিন্তু ধান কিবা কিবি আছে মানে কিছুমান অ ফটোশোট কৰাৰ কাৰণে কিছুমান বস্তু বনাই থোৱা আছে এনেকুৱা অ আছে আছে অ মানে বহি এনে অ বহি এনে তুমি ফটো উ বেকগ্ৰাউডটো ভাল পিছত কি কৰি হেনে ৰা কৰি এনে কিবা কৰিলেয় অ সেনেকুৱা বনাইছে ভিউ পইন্ও আছে ভাল ভাল াই পাহাৰৰ ওপ মানে তল তলটো চালে কেনেকে হয় ফটো উঠিলে কেনেকে সেইগিলাও আছে
অ মই এই চিৰিচত যে গৈছিলো ন এইটকী
হয় হয়
থুপ্ৰ্বৰী এটা এনেকা জা নহয় ওপৰৰ পৰা নহয় তলতে এটা এনেকা ভিউ পইন্ট আছে মজা তাতে ফটো উঠিল ন কব বা কৰ পৰা সেইটা ফটো
আহ ছত এইবাৰ কতো নাজান নেকি ফুৰিবলৈ
কাই
গৰমৰ বন্ধত?
মই?
আহ'।
চাগে, এইবাৰ যোৱা নহ'ব।
হয়', হয়', তথাপিও তোমাৰ নিজৰ নিজৰে যিটো অঞ্চলটোত গোৱালপাৰাতে ক'ৰবাত ক'ৰবাত কিবা কিবি
দেখো মোক, মই আকৌ তাইক ফ্ৰেণ্ড ৰিকুৱেষ্টত, আমাৰ ঘৰত যাব কাৰণে। তাতে যাম নেকি? তাৰ ঘৰ আগিয়া আহ',
অ', গোষ্ঠিৰ হয় নেকি?
নহয়, এনে ফ্ৰেণ্ড হয়।
অ', হয় হয়।
আগে ক'ত জানা?
অ আগিয়া অলপ আগতে গোৱালপাৰা তেনেকি
গোৱালপাৰাতে মাত, এ আগিয়া ক'ত মোৰ ফ্ৰেণ্ডৰ ঘৰিটা জানা?
উম',।
এএএএএএ বুদ্ধি পাৰা আছে ন?
হ হয়।
অ এই বুদ্ধি পাৰাত।
অহ', বুদ্ধি পাৰা। বহুত পাৰা সাৰা আছে। সেইটো নহয়, মই এগিলা বুজিয়ে নাপাঙ, অলপ চলপ চিনি পাইছিলো আহি আমি যে দৌ দৌৰ মাৰি আছিলো যে ৰাতিপুৱা ৰাতিপুৱা কালি বই কা কালি, কালি কি বাজাৰ কৰিছিল, এতিয়া বাজাৰটা
আহ', এইটো শান্তিপুৰ বাজাৰ।
নাই- নাই, কালি, কালু বাজাৰ ন কি বাজাৰ?
অ', কালু বাজাৰ কালু বাজাৰ কালু বাজাৰ
কিং পাৰা সেইফালে যে কালু বজাৰ।
অ', - অ', দৌৰি দৌৰি যে গৈছিলো ৰাতিপুৱা অ',। মজা লাগিছে না?
প্ৰথম হয়তো, ভইসকৰৰ মাজৰে দৌৰি দৌৰি গৈছিলো এইফালে চবফালে মুছলিম মুছলিম ঘৰত এই নমাজ পঢ়বা যে আহে যে সেই মানুহগিলা তা দৌৰ দৌৰি যাঙ, গান বজাই বজাই ভালটা টাইম আছিল না সেই টাইমটো
এই টাইমিংটো মজা আছিল।
উম',। হে অ আৰু এদিন কেতিয়াবা যাম হা ৰানিং কৰবা।
মই যাব খোজোঁ, কিন্তু এ অকলে অকলে নহয় সেইকাৰণে
উম ', ম মই একদিন যাম মই একদিন যাম তোমালো সেইফালে যায় একদিন।
কোনদিনা?
উম! কোনদিনা এখন টাইম মিলাই হেনে সেই হিচাপত মানে অলপ ফটক কে থাকিলে মোৰ লগত উম মানে মোৰ ফতপ কে সেইটোৱে টাইম মিলাই হেনে পতককে একদিন সম-সময় বান্ধ খাব।
উম-উম!
তুমি যদি যোৱা যাম তেনেহলে, মোৰ লগ লাগে মানে অকলে-অকলে মোৰ বৰিং লাগে না। মোক মানে অলপ কথা-চথা কোৱা, ফটো-চটোও ভিডিঅ'-চিডিঅ বনোৱা লগ অঁ হয়-হয় পইছা মোৰ অলপ আছে আৰু কেইদিন পিছত অলপ থাকিব।
অ-অ! আচ্ছা। এনেহেনে কথা। বাৰ হয় নেকি?
বাহিৰত নাই মই এতিয়া ঘৰতে আছোঁ মই এতিয়া।
ঘৰতে আছা, বাহিৰত ওলাইছাচোন?
বাহিৰত মানে ওলাইছিলো আহিছোঁ আৰু।
আৰু একবাৰ অওলাচোন?
বাহিৰত, অলপ শুনা কম পাই আছা নেকি?
নাই শুনা কম পোৱা নাই, এটা বস্তু কম, ভাল বস্তু কম।
অ-অ। ৰ'ব-ৰ'ব-ৰব কৈ আছোঁ কোৱা-কোৱা।
ওলাইছা। ওপৰৰফালে চোৱা, ওপৰৰফালে আহ আকাশৰ পালে, আকাশৰ। চন্দৰটা কেনেকা লাগছে?
হ আধা-আধা, অলপ-অলপ আছে না?
কেনেকা লাগছে, ৰঙা ৰঙা হৈ আছে।
উম! ইমানো ৰঙা হোৱা নাই আমাৰ ইফালে, অলপ
এতে ৰঙা হৈ আছে বিৰাট, ৰঙা এক ম
একদম ৰঙা হোৱা নাই আমাৰ ইফালে, লাইট কালাৰৰ হৈছে আৰু মানে এ হেন আছে, তিনিভাগৰ এক ভাগ হেন আছে।
নাই এইয়াতেটো সূৰ্যৰ নিচিনা হৈ আছে পুৰা।
অ নাই তাৰে উচ্চতা বেলেগ না আমাৰ এতিয়া বতৰটো অলপ বেলেগ হৈ মানে বৰষুণ জাষ্ট পৰি আছিল, বাওঁতে বৰষুণ পৰিছিল বাওঁতে, এতিয়া বৰষুণতটো কম হৈছে এতিয়া।
এতিয়াটো বৰষুণ পৰি আছিল এতিয়াহে কম হ'ল। তোমালোকৰ ঘৰত পদিনা গাছ আছে না?
পাৰিবাটো নহলে এটা কাম কৰিব আৰু মইতো যাম ত মই। যোৱাৰ আগতে তুমি একবাৰ আহিব মানে টাইম চ মিলিখন টাইম হয় আৰ যদি কি ধৰা।
উম।
জুলাই হওক বা নহ'লে।
অ ৰবা ৰবা অ জুলাইত জুলাইত বাৰ্থডে আছে আহিবা না।
কাৰ বাদে।
ই ভাগিনটুৰ।
অ হয় তুমি আহিবা তুমি আহিবা আমাৰ ঘৰত আহিবা আমাৰ ঘৰ পৰাছতয়োছ তোমোকৰ ঘৰফালে যাম দে। আচ্ছা চুটি লৈ ফুৰিম।